হেল্ল'।
অ কি কি কৰি আছা?
এনে আছো। তুমি?
মই এনেই শুই আছো আৰু, তোমাৰ আজি দিনটো কেনেকুৱা গ'ল?
টো ভালে গ'ল। এতিয়ানো বৰষুণ আৰু ইমান মনে গাটোও মোৰ ভাল নহয়। তেতিয়া আৰু ডিউটিত আছো।
অ বৰষুণ দি আছে নেকি তাতে?
অ বৰষুণ দি আছে, তোমালোকৰ তাতে হোৱা নাই নেকি?
নাই বৰষুণ হৈছিলে ৰ'বা, এই ৰাত-ৰাতিপুৱা মানে হৈছিলে যে।
এনে মনে ৰাতিপুৱাতে কিমান বজাত উঠা?
অ মই অ পাঁচটা বা চাৰে পাঁচটা সেনেকে উঠো। তুমি ভাত খালে নে নাই? অ।
অঁ ভাত চালোঁ।
অঁ'।
হম?
অ', ভাত খালা, কিহেদি খালা।
ঘৰত, অ' মই দালিতে যি।
অ।
তুম গান শুনি কিনে ভাল পোৱা নেকি তুমি?
অ' গান শুনি ভালে পাওঁ, গান শুনি কোনে বেয়া পাব!
কেনে ধৰণৰ গান শুনা?
কেনে ধৰণৰ অঁ', মোৰ মানে আহ বেছিভাগ চেড ছং বোৰ ভাল লাগে। এনেকুৱা নহয় যে মই চেড হৈ থাকো এইটো নহয়। মনে আৰ্জিত সিঙৰ গান বোৰ শুনি কেনে বহুত ভাল লাগে আৰু।
অহ, আৰ্জিত চঙৰ কিবা গান ক'ব পাৰিবা নেকি এনে, ৰিকমেণ্ কৰিব পাৰিবা নেকি?
নাই মানে কিহৰ ওপৰত কৈছা?
হম?
কি কৈছা ভাল দৰে বুজি পোৱা নাই।
আৰি আৰিজিত সিঙৰ কিবা গান ৰেক'মেণ্ড কৰিব পাৰিবা নেকি? শুনিবলৈ।
ৰেকমেণ্ড কৰিবলে মানে তোমাক মানে কেনেকুৱা টাইপৰ লাগে?
এনে ধৰা যিবিলাক মানে বেছি
এ যেনেকোৱা তোমাৰ চেড ছং আৰু কিবা ৰোমেণ্টিক ছং কিবা কিবি এনকুৱা গান আছে নহয়, এডভেঞ্চাৰছ ছং।
তেনকুৱা আৰু।
হেল্ল, তোমাৰ মাতটো অহা নাই মানে ভালদৰে।
মাতটো অহা নাই!
নাই, মোৰ ভালৰে শুনা পা পোৱা নাই।
হেল্ল'।
হেল্ল' অঁ আহিছে দিয়া।
অ'।
মোৰ অৰিজিত সিঙৰ তোমাৰ অ আছিকি টু টো ভাল লাগে চছেটৰ ভিতৰত, তাৰপিছত তোমাৰ এ দিল হে মুসকিল চত তমাছা বাৰফি বাৰফি আৰু ৰোমানণ্টিক টাইপৰ তোমাৰ কব গলে উম হি জবানী হে দিবানী, শুনিছা ন এইবোৰ?
অঁ ইটোতো শুনা নাই ৰ মই।
অ আছ
মই ইমান গান নুশুনো মই, মই এনে অসমীয়া গান শুনো আৰু হেৰি আছে ন জুবিন দাৰ। জুবিন দাৰ গানবিলাক শুনি কিনে ভাল পাওঁ মই আৰু।
অঁ, জুবিন দাৰ গান মইও শুনো বাৰু ভালে লাগে। বাৰু জুবিন ক্ষেত্ৰত গৈছিলা নে যোৱা নাই?
নাই যোৱা নহ'ল মই যাম বুলি ভাবিছিলো, যোৱা নহ'ল মোৰ এতিয়া বৰ্তমান।
অ'।
তুমি এনে ফেভৰেট কি খাই কিনে ভাল পোৱা?
ফেভৰেট চাহ।
চাহ খাই কিনে ভাল পোৱা ন' এনে মিঠা খোৱা নেকি কিবা? মই মই চাহ বা কফিবিলাক নাখাওঁ মই, বেছিকৈ।
অ', আচ্ছা, মানে ভাল নপোৱা নেকি?
নাই ইমান ভাল নাপাওঁ মই, তুমি তোমাৰ তাতে এনে পাহাৰ বা হেৰি সাগৰ আছে নেকি তুমি য'ত থাকা আৰু তাতে?
নহয় মইতো পাহাৰতে থাকো, পাহাৰে হয়।
অ'। হয়, দিয়া চোন ঠিকে আছে, হেৰি তোমাৰ ৰাতি বেছিকে ভাল লাগে নে ৰাতিপুৱাতটো?
ৰাতিপুৱাটোৱে ভাল লাগে, ৰাতিতো আন্ধাৰ আন্ধাৰে ন' চ' ৰাতিপুৱাই ভাল। মানে ৰাতিপুৱাটো যোনটো পাঁচটা চাৰিটা সেইটো টাইমটোৱে ভাল লাগে।
অ', এনে কিবা ফেভৰেট ডেষ্টিনেশ্যন আছে নেকি, ফুৰিবলৈ যোৱাৰ?
উম, তেনেকুৱাটো আছে। এতিয়া বহুত খিনিয়ে আছে, বৰ্তমান দাৰ্জিলিং যাব মন আছে এইটো টাইমত আৰু। তাৰ ওপৰত চোন মন্দিৰ বোৰ আছেই, কেদাৰনাথ এইবোৰ বহুত খিনিয়ে আছে।
আচ্ছা, তোমাৰ এনেই ছামাৰটো ভাল লাগে নে, উইণ্টাৰটো ভাল লাগে ট্ৰেভেলিং কৰিবলৈ?
উ, এইটো উইন্টাৰ চামাৰটোটো একদমেই নহয়। গৰমৰ দিনত বহুত খিনি কষ্ট আৰু ইমান গৰম আমাৰ ইয়াতে ন'!
গৰমতো আছে দিয়া, তুমি এনে গুৱাহাটীত থাকা নেকি ক'ত থাকা তুমি?
গুৱাহাটীতে থাকো মই।
গুৱাহাটীত ন' গুৱাহাটী কোন খিনিত?
মই গুৱাহাটীৰ লাল গণেশ্বত।
ঠিকে আছে, তুমাৰ এনেই নেচাৰটো ভাল লাগে নেকি?
হা, হা?
নেচাৰ?
অ', ভাল পাওঁ, অ', ভাল পাও ভাল পাওঁ।
অ'। তুমি এনেই নতুন মানুহৰ লগত সহজতে কথা পাতিব পাৰা নেকি? মই তোমাৰ নোৱাৰোঁৱে।
হ পাৰো পাৰো একো নাই। মানে, এনেই ফ্ৰেণ্ডলি হিচাপে কথা পাতিব পাৰো আৰু। এনেই ফ্ৰেনলী কি আৰু বন্ধুত্ব হিচাপে মানে এনে কথা পতাটো, আৰু মানে মই অ', কমউনিকেচন কৰি কেনে মানে মোৰ বহুত ভাল লাগে আৰু সেইটোৱে।
ভাল লাগে ন'?
উম।
তুমি এনে এলন টাইম কথা ভাল পোৱা নেকি?
হা?
এলন টাইম কথা ভাল পোৱা নেকি অকলে? অকলে থাকি কিনে ভাল পোৱা নে এনে মানুহৰ লগতে?
মানুহৰ লগত থাকি ভাল পাওঁ, বহুত মানুহৰ তেনেকুৱাই ভাল পাওঁ মই, তুমি?
মই এনে থাকি ভাল পাওঁ অকলে।
অকলে থাকি ভাল পোৱা?
হয়, মই মানুহৰ লগত মই মিলা ইচ্ছা নাযায় মোৰ।
অ' আচ্ছা আচ্ছা।
মানুহ মানে মই অকমান ইন্ত্ৰভাৰ্ত, মানুহৰ লগত বেছি কথা পাতিব নোৱাৰোঁ মই। ফ্ৰেণ্ডলি হ'লে বেলেগ কথা আৰু ইমান মানুহৰ লগত ইমান কথা পাতিব নোৱাৰোৱে মই। সেইটো হল প্ৰব্লেম মোৰ, এইটো মই ৰিকভাৰি ট্ৰাই কৰি আছো, কিন্তু এতিয়ালেকে পাৰা নাই আৰু।
মই বাৰু মানে যাৰ লগত চিনাকি হোৱা নাই তাত অকমান প্ৰব্লেম হয়। অকমান কষ্ট হৈ যায় কথা পাতিব। তাৰ পিছত এদিন দুদিন পাছত বাৰু ঠিকে আছে, কথা পাতিব পাৰি আৰু।
আচ্ছা। তোমাৰ ছাৰপ্ৰাইজ পছন্দ হয় নে, কিবা প্লেনিং কৰি কিনে যিবিলাক দিয়ে সেইটো ভাল লাগে তোমাৰ? ছাৰপ্ৰাইজটো ভাল লাগে নে, প্লেনিং ভাল লাগে?
ছাৰপ্ৰাইজ ভাল লাগে।
এনে ছাৰপ্ৰাইজ কিবা হৈছে নেকি তুমি কেতিয়াবা? কোনোবাই দিছা নেকি?
আ দিছে, মোৰ জন্মদিনতে দিছে। বেছিভাগ জন্মদিনতে পাইছোঁ আৰু ছাৰপ্ৰাইজটো।
অ'। এই তোমাৰ মোৰতো হেৰি প্লেনিং কৰি কিনি যিবিলাক, ছাৰপ্ৰাইজটো ভাল লাগে কিন্তু। কিন্তু প্লেনিং কৰি কিনি সেইটো আগৰ পাই জানো ন'। সেইবিলাক ইমান ভাল নালাগে, আৰু ছাৰপ্ৰাইজ কৰি কিনে যিবিলাক দিয়ে আৰু, হঠাৎত। সেইটো ভাল লাগে বেছি, তোমাৰ এনে সৰু সৰু লৰালি কালৰ তোমাৰ, কিবা হেৰি আছে নেকি, ফানী মেমৰি আছে নেকি তোমাৰ? মুৰটো বাৰু বহুতেই আছে।
মানে সৰু সৰুকালৰ।
অ'।
আছে বহুত খিনিয়ে আছে তেনেকুৱা।
তোমাৰ এনে, মইটো এনে ৰংগীয়াত থাকো।
অ' আচ্ছা।
তোমাৰ এনে ফেভৰেট হবি কি?
মোৰ ফেভৰেট হবি ড্ৰয়িং কৰা।
ড্ৰয়িং কৰা ন, আঁকিবলে ভাল পোৱা?
উম' আৰু এই মই মানুহৰ লগত কথা পাতি মই বহুত ভাল পাওঁ।
তোমাৰ এনে ড্ৰীম প্লেছ কোনটো?
ড্ৰীম প্লেচ কেদাৰনাথ।
কেদাৰনাথ নেকি, মানে ঠাকো। ভগৱানৰ লগত ভাল লাগে ন' কানেকশ্যন কৰি কিনে?
উম' বহুত খিনি ভাল পাওঁ মই।
তোমাৰ এনে ফেভ
মানে অকলে থাকিব, হা?
তোমাৰ এনে ভাল ভগৱান কোনটো লাগে, চবতকে ভাল আৰু?
উম শিব,
থিকে আছে।
মই মহাদেৱৰ ভক্ত আৰু মোৰ আহ, মানে অকলে থাকিব হলে মন্দিৰতে মানে অকলে থাকি ভাল পাও, বাকী মানে মানুহৰ লগতে থাকি ভাল লাগে।
অহ তুমি যে কৈছা তুমি বৃষ্টি ভাল পোৱা নেকি বৰষুণ ভাল পোৱা।
অহ ভাল পাওঁ বহুত খিনি ভাল পাওঁ।
বৰষুণত কিবা কিবি আগতে হল কিবা কৰিছিলা নেকি এনেই, মইতো বাৰু ক্ৰিকেট ফুটবল খেলিছিলো আৰু
অহ মোৰ তেনেকুৱা একো হোৱা নাই মানে ঘৰৰ পৰা যাব নিদিয়ে ন বৰষুণ ওলাই যাব। নিদিয়ে সেই একেই আৰু
তোমাৰ এনে ঘৰত থাকি কেনে বেছি ভাল লাগে নে বাহিৰলৈ ওলালে ভাল লাগে।
বাহিৰত ওলাই ভাল লাগে। কাৰণ মানে ঘৰত থাকিলেতো ঘৰৰ মানুহকেইটাকে কথা পাতিব পাৰি লগ পাব পাৰি আৰু বাহিৰত, ওলালে নানান ধৰণৰ মানুহৰ লগত মানে। মিলিব পাৰি কথা পাতিব পাৰে সেইটো মানে মই বহুত ভাল পাওঁ।
আচ্ছা তোমাৰ এনে ফেভৰেট খাবাৰ কি বিৰিয়ানি নে মম না কিবা বেলেগ আৰু
বাহিৰৰ বস্তুতো গোটেইকেইটাই হয় যিকেইটা জাংক ফুড আছে।
চবতকে ফেভৰেট আৰু কোনটো হয় এনে, মোৰটো মানে পিজ্জাটো হয় তোমাৰ কি হয়।
হয় মোৰ মম মম,
মম‌ ন তুমি এনে মিঠাই কি খাই কিনে ভাল পোৱা মিঠাইটো আৰু মোৰ তো এনে আইচ ক্ৰীমটো ভাল লাগে দিজাৰ তত,
অহ মই আইচ ক্ৰীমটটো ভাল পাওঁ। চকলেটো ভাল পাওঁ আৰু ইফালে মিঠাই কব গলে যোনটো। মিঠাইৰ হয় আৰু হোটেলত পোৱাবোৰ মিঠাই সেইবোৰ ভাল পাওঁ মই, ৰসমলাই কালাগান এইবোৰ মানে এইখিনিও ভাল পাওঁ।
ধোকলাটো ভাল লাগে নেকি ধোকলা,
নাই নাই ধোকলাটো মই ভাল নাপাও সেইটো মই ভাল নাপাও।
এনেই তুমি ড্ৰয়িং কৰি কিনে তুমি এনে ড্ৰয়িং কৰা, ড্ৰয়িং কৰি কিনে বেছি কে কি ভাল পোৱা। নে কিবা পাৰ্টি কৰা কিবা আছে নে এনেই আৰু
নাই নাই এনে নেচাৰৰ অহ ৰেডম টাইপৰ বা নেচাৰৰ সেনেকুৱা টাইপৰ কিবা। ত সেইবোৰ কৰিব ভাল লাগে মানে মোৰ
তাৰ আগতে কিবা ড্ৰয়িং শিকিছিলা নেকি?
উম আগতে শিকিদিলোঁ মই।
এতিয়া কি পঢ়ি আছে বৰ্তমান।
এতিয়াতো মই অ মান কিবা কয় এম এ কৰি আছো। কমপ্লিট হব আৰু আৰু লগতে কাম কৰি আছো।
মোৰ আৰু বিট বি কম কম কপ্লিট হ'ল।
অ,
দে ঠিকে আছে দিয়া তোমাৰ কথা পাতি কেনেলে ভালেই লাগিল দিয়া
অ মোৰো তোমাল কথা পাতি ভালে লাগিল দিয়া